হেল্ল'।
অ' কোৱা কোৱা।
পিছে গৈ পালা নাই?
ক'ত?
মানে ক'ৰবাত গৈ, গৈ আছা নি ক'ৰবাত?
অ আহিছিলো। এতিয়া মই বহি আছো ঘৰত।
অ' বাকী ঠিকে আছে। চব ভালনে?
উম ভাল। তুমি পিছে কি খাই ভাল পোৱা কচোন কোৱাচোন?
মই কিহৰ বিষয় লাগিব তোমাৰ ফুত নে মানে
ক'ব খোজা মানে যি হয়
মানে মোৰ ফুচকা আৰু মম' খাব বহুত ভাল লাগে। তোমাৰ?
মই চাওমিন, পাস্তা, মেগি
অ' বনাব জানানে?
অ' জানো।
নেকি
উম
উম। পিছে, মানে তোমাৰ কেনেকা ফুচকা মমো দোকান খুলিব ইচ্ছা আছেনে?
আছে বাৰু।
অ' এনেকে মানে খুলিলে মানে অকমান ইয়াত বেছিকে হেৰি থাকে আৰু। চবে মানুহে মানে ফুচকা বহুত ভাল পায় না। মানে এখন খুলিব পাৰিম আমি এনেকে।
অ ব'লা খুলোঁ।
অ' মানে তাত ধ হেৰি ধাবা এখন খোলো। এতিয়া তাত আৰু মানে ধৰি লোৱা চামোচা, মম', চাওমিন আকৌ পাৰঠা এনেকে বনাব পাৰি। উম। আৰু মানে এনেকুৱা মেইন ৰোডৰ ওচৰত হ'ব লাগে। য'ত স্কুল, তাত মানে বেছি হেৰি থাকে না। মানে হস্পিতাল থকা। মই মানে এখন জেগা চাই থৈছো এনেকে।
অ', অ'।
অ' মানে তাত আমি মানে খুলিব পাৰিম আৰু। তুমি যদি ইনভেষ্ট কৰা তেতিয়া মইও হেৰি কৰিম অ' তুমি বনাব জানা নাই যে হেৰি, পাৰঠা
অ জানো। মই এনেকে পাঁচটা চাওমিন মম' আৰু মেগি পৰঠা এনেকে জানো
অ', পঢ উম, ভালে আছে নেকি কিন্তু আমিতো প্ৰথম সৰু - সুৰাকে হেৰি কৰিব লাগিব ষ্টাৰ্ট কৰিব লাগিব।
অ' তেনে
যদি ডাঙৰকে খুলিব লাগে বেছি মানে পইচা ইনভেষ্ট কৰিব লাগিব। তো অ' সেইকাৰণে মানে অ, পিছে তোমাৰ ঘৰত চিলিণ্ডাৰ গেছ এনেকে আছে নাই হেৰিটো।
আছে বাৰু।
অ, আমাৰ ঘৰতো এটা আছে তুমি তোমাৰ ফালৰ পা এটা লৈ আনিবা তাৰপিছত আমাক ফালৰ পা লৈ আনিম আৰু উম।
খোলোতে কিমান মান
হা!
দোকানখন খুলোতে কিমান মান পইচা যাব।
পইচা এইফালে প্ৰথম মানে উম কোনটো খাদ্য মানে প্ৰথম দিওঁ মম' দিওঁ নে
চাওমিন আৰু ম'ম' দিওঁ।
অ, এইবিলাকে এটা আটা এনেকে কৰিলে। মূঠতে পঁচিশ পঁচিশ হাজাৰ এনেকে পৰিব চাগে। আৰু বাকী খিনিতো ঘৰৰ পৰাই হ'ব। অ', আৰু চাওমিন বনালে কটাৰ হেৰিটো কেৰাহীটো এনেকে মানে এইখিনি মানে ঘৰ
পৰাই
যদি ঘৰত আছে তো মানে কিনিব ইমান দৰকাৰ নহব। আৰু যদি নাই তেতিয়া কিনিলও
অ, ঘৰত আছে আমাৰ ঘৰত বাৰু চাওমিন আৰু মম' বনোৱাৰ।
অ', ত' ঠিকে আছে তুমি মানে সেইটো হেৰি কৰি ল'বা তাৰ এইবিলাকে মানে হেৰি বনোৱা বস্তু খিনি মানে আমি কৰি ল'ম। উম তাৰপিছত আৰু মানে দিম আৰু সৰু সুৰা কে এখন। তাৰপিছত যদি হেৰি হয় তাৰপিছত আমি মানে কিনি লম বস্তুখিনি। মানে মুনাফিত হলে মানে কিনি ল'ম আৰু তাৰপিছত মানে অকমান ডাঙৰ কৰি দিম আৰু দোকান খন অ, অ'। প্ৰথমে মানে ঘৰৰ পৰা চাই লোৱা আৰু কি হয়। উম, তাৰ পাছত হেৰি কৰিম।
বাকী মই খালো, তুমি খালানে?
অ' খালো। মা কি কৰি আছে? অ' এ আমাৰ এতিয়া মানে ৰঙালাও বনাইছিলে আৰু
অ'
উম তোমালোকৰ
আমাৰ মানে আছিলে দালি, চব্জি, আলু ভাজি। আৰু চাটনি।
উম। ইমান গৰমৰ তোমালোকে নেমু খোৱা নাই।
খাও বাৰু তুমি খোৱা নাই।
খাও মানে আমাৰ হা!
অ, কুটি খোৱা নে নে চৰবত বনাই খোৱা?
এতিয়া গৰমত মানে দুটাও ভালেই কিন্তু বেছিভাগ চৰ্বত।
অ, আমি দুটাও খাওঁ কুটিও খাওঁ চৰবত পতো খাওঁ।
অ, গৰ গৰমত মানে চৰবত বনাই বেছি খাই ভাল লাগে আৰু।
অ ',
তোমালোকৰ চাগে গছ আছে চাগে।
নেমৰ গছ আছে অ, তোমালোকৰ ঘৰত আছে।
অ, আছে আমাৰ মানে আমি বিক্ৰীও কৰো।
অ ',
উম,
আমাকো কেইটামান দি খেদবাচোন নেমু।
অ, দিম দিয়া এনেইতো মাৰ্কেটত টো তিনটাতে চাগে দহ টকাকে লয়।
অহ ',
তোমালোকে হেৰি চিনাকি আছা তো মই চাৰিটাত দি দিম আৰু তোমাৰ দহ টকাকৈ। তোমাক কিমান-কিমান কে লাগিব।
অ, ছট মান দিবা আকৌ চাৰিটা হলে নহ'ব নহয়।
ছয়টা হলে মানে অকমান বেছি হৈ যাব নেকি?
এটা দিবা আৰু।
ছটা মানে ধৰি লোৱা তুমি বিশ টকাকে ললা মানে এতিয়া চাৰিটা হলে না আঠটা হ'ব এতিয়া নটা নটা এনেকে দি দিম আৰু ন দছকে
অ দিয়া হ'ব
অ মানে যদি দহ টকা ছয়টা দিলে মানে বেছি হেৰি হৈ যাব আৰু উম বাকী এইফালেকে পিছে
ঘৰত কোন কোন আছে এতিয়া হা আৰু গোমধানৰ বিজনেচ আৰু ধানৰ বিজনেচ কৰিম বুলি ভাবিছো মই
উম ধানৰ
কৰা যদি কৰিব পাৰা
অ কৰিম বাৰু ধানৰ এতিয়াতো ধান পেলাবই লাগিব
অ
এতিয়াতো ৰোৱা
অ ৰোৱাটোৱে কৰি থৈছো মই এতিয়া মানে বাকী খিনি কৰিলো
অ ঠিক আছে তুমি কবা মানে মিলাই কিমান ইনভেষ্ট কৰিব লাগিব তেতিয়া কৰিম আৰু আমি উম তোমালোকে কি লোকেল মুৰ্গীও বেচা নেকি
অ বেচো আমাৰ ঘৰত আছে ধেৰ লোকেল মুৰ্গী
অ আমাক দিবাচান দুটামান
অ কবা যেতিয়া লাগে
অ পিছে কিমানকে বেচা
আমি এটাত চাৰে তিনিশ মান
চাৰে তিনিশ।
অ'।
উম, আমফালে আমাৰ ফালে সিমানে বেছে বাৰু কিন্তু অলপ মানে কম হলে মানে আৰু কমাই দিয়ে আৰু।
অ' গাঁৱৰ মানুহ যে তিনিশকে লয় আৰু বেলেগত দিলে চাৰে তিনিশ বা চাৰিশ। দিব যাব লাগে ন, সেইকাৰণে অকন পইচাটো বেছিকে লওঁ।
অ' ঠিকেই আছে। মানে হেৰি, আছে যদি মোক দুটামান মানে হেৰি কৰিবা আৰু, মই কন্টেক কৰিম তোমাক।
অহ' হব।
পিছে কাপোৰৰ দোকান, হা
আৰু কোৱা।
উম আৰু পিছে কিবা গাহৰি পোহা নেকি তোমালোকে?
গাহৰি পোহা নাই, কিন্তু পুহিম বুলি ভাবিছো এইবাৰ।
কালি বহুত ডিমাণ্ড আছে না মাৰ্কেটত।
উম।
উম মানে সেইটো পুহিলে মানে বেছি ভাল। আৰু আমাৰ আমি মানে আমি কিনিছোহে এটা বৰ্তমান। পুহিছো মানে উম আকৌ আৰু তাৰ মানে পোৱালি দিয়াত তো বহুত মানে তিনি মানে বেছি বহুত দিন লাগি যায় না। তো মানে অকমান বেছি লাভ নহয় আৰু।
অহ আচ্ছা।
উম।
আমি ব্ৰইলাৰৰ আছে আমাৰ ঘৰত বাৰু
অ', ব্ৰইলাৰ আছে নেকি?
আছে।
অ', অ', মানে মোক নালাগে আমাৰ মানে ওচৰে মানে কৈ আছিলে মানে ব্ৰইলাৰ লাগে বুলি। অহ ত', মানে সুধি কুছি কম আৰু মই তোমাক।
অ', কণ্টেক কৰিবা।
অ', হ'ব বাৰু এহিলাকে কিবা গৰম বন্ধ ফুৰিব যাম বুলি ভাবিছা নাই।
অ', যাম বাৰু তেজপুৰত যাম আমি।
অ', এয়া তেজপুৰৰ নতুন মন্দিৰটোত। মহাভৈৰৱ উম ভালে আছে এনেকে গ'লে লগৰ যাব নে
লগৰ এজন লগত যাম মানে লগ ধৰিছে তাই।
অহ।
উম এবাৰ বিহু কেনেকুৱা গ'ল তোমাৰ?
বিহু ভালে গৈছে এবাৰ।
ভালেই হৈছে আৰু সেইবিলাক ভাও ভাওনা পাতে?
অ', এইবাৰ মানে পাতি গ'ল আৰু এইবাৰ বহুত ধুনীয়া আছে ভাওনাখান।
একমে
ভাও মই লোৱা নাই বাৰু। কিন্তু মানে অ', মোৰ ভাইটিয়ে লৈছে আৰু
অ', কি ভাও লৈছে ভাইটিয়ে?
ভাইটিয়ে মানে এনে সেনাপতি এনেকা লৈছে আৰু। বেছি মানে ডাঙৰ ভাও লোৱা নাই উম।
অ'।
তোমালোকৰ ফালে হয় নাই।
আমাৰফালে হ'ব আৰু। চাব আহিবা ন দহ তাৰিখ মানে হ'ব।
অ'। তোমালোকৰ ঘৰ চাগে আমাকে অকমান দূৰ পৰি যায়।
অ', বহুত দূৰ হব। মইতো তোমাক বাছত ক'ম মোৰ ঘৰ ক'ত।
মানে এনেকে তোমাৰ ঘৰত থাকাকে যাব পাৰিম নে।
অ' পাৰিবা।
মানে নহ অসুবিধা হয় যদি ক'ব পাৰা সবিলাকে মানে গাড়ী
নাই একো অসুবিধা নহয়।
অ, ঠিকেই আছে নহ'লে লগ পাম অ।
কাৰ লগত আহিবা?
মানে নাযায় কিন্তু মানে লগৰ কেইজনী মান ক'ম আৰু মই দুজনী মান
অ কবা।
যদি কিবা অসুবিধা হয় কবা।
উম কম দিয়া।
পিছে তুমি পাত লৈছা নেকি?
মই একো পাৰ্ট লোৱা নাই কিন্তু অহাবাৰ ল'ম বুলি ভাবিছোঁ। আৰু ফাংচনত নাচানে?
ফাংচনত নাচো।
আমাৰো গ্ৰুপ আছে গ্ৰুপ গ্ৰুপৰ লগতে নাচো।
অ'। পিছে তুমি কেনে কেনেকুৱা গান গানত নচা মানে ৰিমিক্স নে
ৰিমিক অসমীয়া গান।
অ, ভালেই এনেকে।
অ তুমি?
আমাৰ মানে ৰিমিক্স গানত নাচো আৰু সাত আঠজনী মান নাচোতো এটা গানত নাচে মানে অলপ মানে কম হৈ যায় যে কেণে
উম আমাৰো আছে পাঁচজনী মালিক ইমান নাই আমাৰ গাঁৱত ছোৱালীয়ে নাই মানে ইমান
অ'। আমাৰ এইফালকে আছে বহুত আকৌ চব মানে বেলেগ বেলেগ টিম হয় না।
অ'।
তুমি যদি আমাৰ টিমত সোমোৱা ক'ব পাৰিবা।
কৰিবা
অ'।
মোৰো কৰবাত মানে দূৰত নাচিবলৈ মন আছে।
অ ঠিক আছে মই মানে আমাৰ ইয়াত হ'বতো কেইদিন পিছত ত' মানে কম আৰু তোমাক আমি মানে গানটো ৰিমিঊ কৰিছোঁ হে অ।
মোৰ লগৰী দুজনী আছে সিহঁতেও কৈ আছে মানে ক'ৰবাত দূৰত হলে মানে নাচিব যাম।
অ ত' ভালে আছে মানে আমাৰ ধৰি লোৱা সাতজনী আছ আঠ ন এঘাৰজনী মান হৈ যাব। অ, ঠিকে আছে নহলে তোমাৰ লগত কথা পাতি ভাল লাগিল।
অ, দিয়া হ'ব দিয়া।